হেল্ল' অঁ কোৱা।
ক'ত আছা?
এ এনে অকমান বাহিৰত।
অ ৰাস্তাত আছে নেকি? উ কিবা এটা কিবা কিবা এটা কাম আছিল ৰে।
কি কাম?
তাৰ মানে মই কিবা মাংস ৰুটি বনাইছিলো। উম পতককে বাইকখন লৈ আহিবাচোন। মই বাইকখন লৈ পেলাই দুটা হেৰি লৈ আহো।
কিবা লৈ আহিবা তেতিয়া অ অ। হ'ব দিয়া যাম, গৈ আছো মই ৰবা।
অ দুয়োজনে খাও আৰু মানে ৰুটিটো খায় ন আপুনি ৰ মই অনলাইনে কৰি
অ
তুমি গুটিত কিয় মাৰিছা মাংস এই মই ডেৰ কিলো আনিছো এইটো খাহী মাংস আনিলোও কিবা। এক কিলো প ব্ৰইলাৰ আনিলো আধা কিলো।
অ আ হাঁহ নাই নেকি?
নাই হাঁহৰ বহুত দাম যে আৰু গৰমত হাঁহ খালে মানে এইটো দিগদাৰ হ'ব না। বৰ্তমান অলপ আগত পুৰণা বেমাৰ থাকিলে মানে হেৰি হয় এইটো, হাঁহ খালে।
অ।
আৰু হাঁহটো মানে হেৰি হাজাৰ টকা বাৰশ টকা জৰাই খোজে। কি হাঁহ খাবি।
খাঁহী মাংস যদি লৈ আহিলে সেইটোৱেই ভাল হৈছে।
খাহীটো ন হেৰি ন খাহিটো বহুত ভাল নহ দেহাৰ কাৰণে ভাল।
অ সেইটো হয় তাতেতো কেলচিয়ামো থাকে প্ৰটিনো থাকে ন।
উম উম আৰু থাকে, কিন্তু হাঁহটো মানে বহুত ক্ষতি কৰে। তোমাৰ মানে তোমাৰ মানে কিছুমান যদি পুৰাণা কিবা বেমাৰ থাকে মানে সেইবোৰ মানে আকৌ হৈ যায় মানে।
উম মই ভাবিছিলো হাঁহ ও আনিছিলা নেকি?
নাই নাই এইটো খাবা দিয়া অজি। খাহী মাংসটো ভাতেৰে খাবা, এনে ৰুটি এক কিলো তাৰহে বনাইছো আৰ এতিয়া।
অ হ'ব সেইটোৱে হ'ব।
উম উম কেইখনমান খাব পাৰে এনে আইডিয়া? মই হেল্ল'
অ কি কৰি কি কৰি আছে এতিয়া বৰ্তমান
বৰ্তমানে এনে আছো এ চবজি তবজি খিনি বনালো বনালো
খাই আছে নেকি
ফেন হাৱাটো খাই আছো ৰ ফেন মানে চলোৱা নাই
অ গৰমতো কিজানি চাগে বহুত
অই নাই বাবা অ আহিবি না পিছত কিমান টাইম লাগিব দহ মিনিট পাঁচ মিনিট
পাঁচ মিনিট মান লাগিব চাগে উম বাইকে দিয়ে তুমিতো ক কলা ন
উম উম উম আহিলে হ'ল আহিলে কেইটা বজাত নটা দহটা তমে তো পোৱা আহিবলে হৈ যাব
অঁ নটামান বাজিব চাগে
উ পিছত হেৰি খোলা খোলা দোকান খোলা থাকিব তো ন ঠাণ্ডাৰ সেইটো মানে
অ থাকিব সেইটো কি প অ সেইটোত আমাৰ আমাৰ খুুৰাৰে ন থাকিব
অ অ ওচৰতে নেকি হেৰিটো দোকানটো
অ
নাই নহলে মানে বন্ধ কৰিলেও পোৱা যাব
উম পোৱা যাব
মানে গৰম নিচিনা মানে খালে অলপ খালে অলপ অলপ ভাল লগা ৰাতিটো থাকি যাবা আৰু কিতে টেনশ্যন নাই। ৰুম মানে বিন্দাছ মানে মাটিতহে মাটিত মানে পাকাতে শুই দিম বিচনাত শুলে এনে বহুত গৰম লাগে ন।
অ এচি টো এচি টো বৰ্তমান কিবা আছেনে নাই।
এচিটো আছে আছে সে এচ এচিটো দিলে মানে বহুত ঠাণ্ডা লাগি যায় ৰাতিটোত কম্বল উবা লগা হয় অৱস্থা
হয় নেকি আমাৰতো মানে নাই ন সেইটো কাৰণে মানে
অ অ আৰু মহ হৈছে তামাম মহ
অ বা বা আছে কিজানি চাগে
নাই নাই মহ গিলামানে কৰপে আহে গমাই নাপাওঁ
কিবা আছে নেকি গৰু বা ছাগলী
নাই নাই নাই নাই এইবোৰ নাই মানে পানী পৰিছে না অলপ
অ
হেই কাৰণে অলপ অলপ অলপ জাহি জাহি আছে আৰু ঘৰ পিছফালে অ পুলিছে তামাম কৰষোন
আমাৰ ইপিনে আৰু নাই বহুত গৰম
উম বৰষুণটো পৰি অলপ ভাল লাগিছে।
হম।
ঠাণ্ডা ঠাণ্ডা পূৰা।
হয় সেইটো।
তোৱাৰ খুৰি হতৰ ভাল।
অ ভাল।
অ খুৰা কি কৰে বৰ্তমান
খুৰাটো অ অ দেউতা এতিয়া অ দেউতাই এতিয়া পথাৰতে।
খেতিত।
উম খেতি খেতিত লাগি আছে আৰু।
দিল ফেলাছিল নে নাই।
বিধান পেলাইছে কেইদিনৰ পিছত ৰোব লাগিব আৰু।
তোমালোকৰ হেৰি পানী আছে খেতি পথাৰত পানী পতো নাই চাগে আ।
উ খেতিয়তৰ অকমান অকমান আছে নেকি চাগে।
অ তুমি নোযোৱা নেকি পথাৰত।
মই এতিয়ালৈকে নাই যোৱা।
অ আচ্ছা বৰ্তমানতো খেতিৰ চিজন ন চব মানে খেত- খেতিতে লাগি থাকিব আৰু খেতিয়ক বিলাক।
অহ।
আৰু হেৰি ধান লগোৱাৰ ৰোৱনী ৰোৱনী লয় নেকি আপোনালোকে?
অ ৰোৱনীটো ল'ব লাগিব।
ইমানকে হাজিৰা দিব লাগে এইটো?
সেইটোতো চাৰিশ টকা বৰ্তমান।
বা আৰু ভাতটো ভাতো দিব লাগে।
উম ভাতো দিব লাগে এ বৰ্তমান বহুত খৰচ হয় একদম।
উ খুৰী ৰোৱে খুৰী নাযায় পথাৰত খুৰী?
খুৰী মা যায় মানে ভাত দিবহে যায়।
আচ্ছা-আচ্ছা এনে কেই বিঘামান কৰে খেতি?
এনে হ'ব চাগে বাৰ বিঘা মান।
উম। বৰ্তমান মানে কিবা বৰ্তমানতটো খেতিৰ হেৰিতটো কমি গৈছে ন আগত কৰি আগতে সকলো মানে। খেতি কৰিছিল বৰ্তমান নকৰে।
উম মানে বৰ্তমান এনেকুৱা হৈছে যে একদম কিবা।
আমাৰ মানে অসমীয়া মানুহ বিলাকে মানে চব। বেলেগক দি দিয়ে মানে খেতি বিলাক কৰিব।
অ মাটিবোৰ।
তুমি মানে অসমীয়া মানুহ বিলাকে খালি বহি বহি খালে খাবহে জানে।
উম। আগৰ আগৰ দিনবোৰ নাই নাই এতিয়া।
নাই নাই একোবাৰে নাই বৰ্তমানতো লোকেল শাক পাচলি পোৱাই নাযায় ন।
অ
চব চালানি বজাৰৰ পৰা কিনি খাব লাগে আমি। তোমালোকৰ ঘৰত ৰোইছে নে নাই খেতি শাক -পাচলি।
ৰোইছিলে অলপমান এতিয়া শেষ হ'ল।
ৰু।
আৰু এতিয়া ৰোব চাগে।
কি কি ৰৈছিলে ভুল, জিকা, লাও নেকি?
তিঁয়হ আছিলে মিঠালাও আছে এতিয়া আৰু কোমোঁৰো আছে। এ লেবু গছ আছে এটা। কিন্তু এতিয়া মানে ফল দিয়া নাই মানে।
অ লগা নাই নেকি আমাৰ মানে লেবু আছিলে মানে ধেৰ লেবু আছিলে পিছত মানে এ- এই গছ বিলাক মানে কিয়বা মৰি গ'ল মানে গৰমতে চাগে মৰিল নেকি।
অ' সেই সেনেকুৱা হব পাৰে।
মানে দহ বাৰটা মানতো লেবু গছ আছিলে মানে আপোনাৰ কি চাইজৰ লেবু লাগে ডাঙৰটো লাগে সৰুটো লাগে বাৰ মাহী লেবু লাগে।
উম গোলি বুইছো নে নাই তোমালোকৰ।
চব মৰিগল আগতে লেবু বেচাই প্ৰায় মই বহুত পইচা পাইছো আগতে।
হয় নেকি সেইবোৰ কা কাক দিয়া।
মানে এ যখন মানে কাৰ বিয়া। বিয়া বাৰু বহুত মানুহ বিয়া বাৰু লগা লাগে ন লেবুত। ত।
উম উম মই আৰু মুছলিম মানুহকে দিয়ে নেকি।
নাই নাই নাই নিদিয়া মানে তেওঁলোকো আহে কেতিয়াবা কেতিয়াবা।
অ।
সেইবোৰ লাগে মানে আজিকালি হেৰিত লাগে ন কাজ কৰ্ম পাতিলে।
উম উম। মানে বৰ্তমানতো এনে গৰম দিন ন সেই চবত মানে কিবাহত লাগে।
অ লেবুটো থাকিবই মানে বৰ্তমান।
তোমালোকৰ বৰ্তমান অ বৰ্তমান দোকানটো কেনে চলি আছে।
এই দোকানটো ভালে চলি আছে ৰ। মানুহ লাগিছিল দোকানতৰে দুজন মান মানে। সেৰ মানে ভিৰ হয় না।
মোৰ মানে দুজন এ মোৰ মানে দুজন মানে এজন মান চিনাকি আছে। সি মানে কৈছে যে কাম লাগিছিলে কাম লাগিছিলে মানে।
ওম এক্সপিৰিয়েঞ্চ লাগিব ত ল'ৰাজনৰ আগতে এনে দোকানত কাম কৰা মানুহ হ'ব লাগিব। এনে নতুন ল'ৰা হ'লে মানে অলপ প্ৰব্লেম হয়।
নাই নাই অ অ সি মানে আগৰ পৰাই মানে দোকানত থাকে। ধেত।
অ আচ্ছা ঠিকে আছে নহলে এবাৰ লৈ আহিবা লৰাটোক চাম মানে। কাম চাম কেনেকুৱা কাম বিলাক।
তেতিয়াহ'লে অহাকালিলৈ যাব পাৰিম নে।
অ পাৰিবি পাৰিবি আহিব ব কালিতো দেওবাৰ আছে ন।
অ সেইটোৱে আমাৰ। সেই ত মানে মইতো মানে অফিচ যাব লগিয়া নাই সেইটো কাৰণে।
অ কালি তোমাৰ ছুটি নাই নেকি।
নাই নাই অ কালি কালি আছে কালি ৰবিবাৰ ন।
কালি ৰবিবাৰ মানে বেছিভাগ অফিচো বন্ধ থাকিব ন। দেওবাৰ দিনটো মানে আৰু ভাল আৰু চবৰ কাৰণে।
উম। সেইটো কাৰণে ভাবিছো যে লৈয়ে যাওঁ। নি।
আগতেতো আমি গৰম বন্ধ পাইছিলো বৰ্তমান আৰু গৰম বন্ধ চৰম বন্ধ নাই আমাৰ।
অ। এ এতিয়াতো চামাৰ ভেকেশচন ত কতো ঘূৰিব নাযায় নেকি।
কৰবাত কত যাবি গৈ যি কামৰ ভেজাল বর্তমান।
অ আমি আমি ভাবিছিলো অ। এইবাৰ কৰ'বাত যাওঁৱে নেকি অম্বু বাচিত গৈছিলা।
এই গৈছিলো এইবাৰ, কিবা এ কোন দিবা দিনা গ'লো মানে গৈছো আৰু মনত নাই।
অ এ লগৰকেইটাৰ লগত নে অকলে
নাই অকলে গৈছিলো। অকলে গলে পিছে তাতে লগ আছে লগ? পালো সেনেকা হেনেকে ঘূৰিলো
অ অকলে গ'লে মানে ইণ্টাৰেষ্ট লাগে বাৰু
অ সেইটো ইমান এটা ভাল লগা নাই। ন গাৰত গলো ন এক আ একেদিনাই আহিলো আৰু বেছি আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয় ন। ওচৰতিয়া
উম এ তুমি যে কিব যাম বুলি কৈছিলা ডিমা হ তাৰ পিছত গ গলানে?
ডিমা চাং এইটো প্লেনিং হৈ আছে। ৰবা তুমি যাবা নেকি?
অ তুমিটো কলে যামেই ন।
অ আচ্ছা আচ্ছা। হ'ব হ'ব হ'ব গ'লেই হ এইটো মানে দেটটো হ ফিকস হোৱা নাই আমাৰ এতিয়াও-
অ এনে কিমান মানকে যাব এনে বাজেট-
বাজে- ইমান কেইিবা যায় এইটো মানে আইডিয়া নাই মানে গাড়ীতটো আমাৰ আছে। ন
অঁ
তেলতটোহে লাগে আৰু- এনেই চাৰিজন বা পাঁচজনহে প যাব পাৰা যাব।
অ আৰু তাত গৈ পেলতো আকৌ ৰুম ল'ব লাগিব ন।
এ ৰুমটোতো ল'বই লাগিব ন ৰুম তাৰ পিছত হোটেলত খাব লাগিব।
উম
হোটেলত আজিকালি বৰ্তমান খালেই হোন মাছ, মাছ ভাত ম মাংস, ভাত, খাই দুশ টকা পৰি যায়। তোমাৰ
উম
আৰু ৰুমটো ৰুম ভাড়াতটো পাঁচশ টকা লাগিবই ন।
উম আৰু এতিয়ো কোনেও কিবা নাখায়। ন নিৰামিষ নাখায়
নাই নাই নাই নিৰামিষটো নাখায় বৰ্তমান আমাৰ লগৰ কেইটা আৰু এনেও তে কোনেও নাখায় মানে আমাৰ লগৰ কেইটা।
হ'ব স নিজে
এনেই এ তাতে কিবা এসপ্তাহ মান থাকিবি ডিমা হাছাও আগতে গৈছিলা। তুমি
আগতে আগতে গৈছিলো এইবাৰ
এনে মানে তোমাৰ চিনাকি আৰু ঠাই ঠাই গিলাতো ভাল ভাল না
জগা জোগা ভাল তাতে মানে কিৰ চানৰাইজ চাব পাৰি ন-
কি কৰিবা তোমা ডিএছেলাৰ এটো নিবা ভালে আছে এইটো
অ হয়।
আজিকালিটো জানাই ন ফটো মেইন- হয় নহয়। মাজে মাজে ইমান নেটৱৰ্কৰ প্ৰব্লেম হয়। হেল্লৌ' হেল্লৌ' হেল্লৌ' ফানটো অহা নাই তোমাৰ বহুত নৰ্লে